হেল্ল'! নমস্কাৰ।
হেল্ল'!
হেল্ল'!
নমস্কাৰ।
হেল্ল'! নমস্কাৰ-নমস্কাৰ।
অ! ভালে হৈছে নে? আজি আপোনাৰ দিনটো কেনেকুৱা গ'ল?
অঁ! মোৰ দিনটো ভালে আছে, উম মোৰ ভালে গ'ল। আপোনাৰ কেনে গ'ল?
আপোনাৰ দিনটো কেনে গ'ল?
টো ঠিক-ঠাকে।
অঁ! হেল্ল'! অঁ হেল্ল'-হেল্ল'!
ভয়েই লাগিছে এনেকুৱা লাগে।
হেল্ল'! আপুনি শুনা পাইছেনে? মোৰ আৱাজ শুনা পাইছেনে?
হেল্ল! শুনা পাইছে নে?
শুনা পাইছে নে?
অঁ! শুনা পাইছোঁ।
আপুনি শুনা পাইছানে নাই? মই শুনা পাইছোঁ।
অঁ-অঁ! হয় তেনেকুৱা মানে। মানে ভালেই গ'ল আৰু দিনটো বৰষুণ বতৰ আছিল। ত আপোনাৰ? অহ! আপোনাৰ মানে কি ডাঙৰ হৈ কেনে বা ভৱিষ্যত আপোনাৰ কি হব ইচ্ছা মানে ক'ব চোন?
মোৰতো এতিয়া এন চি চি কৰি কিনে মোৰ এয়াৰ ফৰ্চত কৰিব ইচ্ছা আছে। যিহেতু চৌ্বিশ বছৰৰ নেকি? এ চৌব্বিছ বছৰতে আজিকালি চাকৰি টো পাই যায়।
হয় হয় ত' আপোনাৰ অ আপোনাৰ সেইটো হ'ব ইচ্ছা। বাকী তাৰে প্ৰিপেয়াৰ কৰি আছে জানো
অ প্ৰিপেয়াৰ কৰি আছো মই মই ৰাতিপুৱাকে ৰবিবাৰ কৰি মই এন চি চি তিত ইনজ কৰিছোঁ মই আজি যে যাই আছোঁ।
আছ
কিবা এটা কৰিম দেশৰ কাৰণে ভাল লাগিব আপুনি কিবা ডাঙৰ আৰু ডাঙৰ হৈ কিনে আপুনি কিবা কৰি আছেনে নাই ডাঙৰ
কৰি আছো মানে যিটো ভৱিষ্যত মই ভাবিছো। তো তেতিয়া মই ভৱিষ্যত ভাবিছিলো যে মই এনেকুৱা এনেকুৱা কৰিম তো। মই সদায় মানে ভাবো সদায় প্ৰাৰ্থনা কৰো যে মোৰ ভাৱনাটো যাতে পূৰণ হ'ব। ত' মই ধৰক আজি আজিৰ পৰা চাৰি পাঁচ বছৰ আগৰ পৰা মই ভাবি আছো যে মই এখন ভাল গায়ক হম একদম ভাল গায়ক হম আৰু। অ হয় আৰু এজন কি এ দেশৰ এগৰাকী ভাল নাগৰিক সন্তান যাতে নিজৰ সমাজখন যাতে ভালকে আগুৱাই লৈ যাব পাৰো। আহ সমাজখন যাতে যিমান বেয়া বস্তু বা যিমান বেয়া কাম বোৰ চলি থাকে সমাজখনত সেইখিনি যাতে নাইকিয়া কৰি দিব পাৰো বা যিমান ধৰক বেয়া বস্তু তাতে চাফা কৰি দিব পাৰো। ম তাৰে মই তাকে মই ভাবো যাতে মই ডাঙৰ হয়। বা ভৱিষ্যত সেইটো কাম কৰিব বাৰু।
হয় হয়।
বাকী আহ মই ভাবো যে মোৰ যদি মই ভাবো যে মই এগৰাকী ভাল গায়ক হ'ম। আৰু গায়কৰ কি হয় ডাঙৰ হৈ কি হম মানে কি নিজৰ যাতে জাগাটো নিজৰ ঠাইতটো নিজৰ জন্মস্থানটো যাতে গৌৰৱ। গৌৰৱ কৰি দিলো হয়। আৰু মোৰ নামৰ সৈতে যাতে মোৰ নিজৰ জাগাটো যাতে গৌৰৱ কৰিব পাৰে। এতিয়া যদি মই অসমত হয় হয় এতিয়া যদি মই অসমৰ বাহিৰত যাওঁ যাতে মোৰ নামে যাতে অসমখন গৌৰৱ কৰে। মোৰ নামৰ ক্ষতে অসমখন আৰু জনপ্ৰিয় হৈ যায় আৰু যাতে। আহ সকলোৰে মুখত যাতে অসম এই নামটো যাতে সকলোৰে মুখত আহি যায়। মোৰ নাম মোৰ নামৰ জগয়তে ত সেই কি বিচাৰ
এতিয়া অসমতো জনপ্ৰিয় এজনে চাগে
ত কবলৈতো আমাৰ। এখন মানে কি আগতেও আছিল আমাৰ ভূপেন হাজৰিকা যেনেকুৱা ত তেও বহুত এই বৰ্তমানৰ যুগৰ মানে কি তেখেতে তেখেতসকল সদায় থাকিব দিয়ে। সদায় চিনাই কিন্তু এই আমাৰ যেতিয়া এই এইখিনি সময় আমাৰ কেইদিন কেইমাহ মান আগতে আমাৰ নিজৰ আমাৰ নিজৰ মানুহ কব পাৰি আৰু। আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গ'ল।
বিদায় লৈছে।
হয় তেওঁ নাথাকিব পাৰে এই পৃথিৱী কিন্তু তেওঁ সকলোৰে মনত সকলোৰে দেহে প্ৰাণে আছে তেওঁৰ গানবোৰ সকলোৰে মুখে মুখে চলি থাকে ত' তেনে কিন্তু আমাৰ মানুহ সদায় জীয়াই থাকিব চিৰদিনলৈ জীয়াই থাকিব
অ আপ আপোনাৰ প্ৰিয় গায়ক কোন
মোৰ আচলতে প্ৰিয় গায়ক কব গ'লে এতিয়াটো আমাৰ অসমীয়া কথা কও বা মোৰ আহ অসমৰ কথা কওঁ ত মোৰ আচলতে বিশেষকে ভাল লাগে জুন জুবিন দাক ত আৰু যদি মই আহ ধৰক হিন্দী গানৰ কথা কও মোৰ তেতিয়া ভাল লাগে আৰিজিৎ সিংক
আৰজিৎ সিং হয়
হয় আৰু আৰু আৰু যদি মই কওঁ ইণ্টাৰনেচনেলি যদি কাৰোবাক যদি ভাল লাগে মই যিটো কওঁ যে মোৰ এজনে ভাল লাগে সি সেইগৰাকী হ'ল মাইকেল জেকচন ত তেওঁ তেখেতক মই কোনো ধৰণত মানে কি মই ফল' কৰো মই অনুপ্ৰেৰণ কৰো তাতে মোৰ আহ লক্ষ্যটো যাতে তেওঁৰ নিচিনা অলপ আহ হ'ব পাৰে বা তেওঁৰ নিচিনা যদি মই অলপ জনপ্ৰিয়তা লাভ কৰিব পাৰো ত তেওঁ মোৰ লক্ষ্য ত তেনেকুৱা
অঁ তেওঁৰ যোগেদি আপুনি অ অঁ হয় হয় আপুনি এনে ঘৰ থাকে নে অলপ ট্ৰেভেল চেভেল কৰে ক'বাত ঘুৰিব চুৰিব যায়
আচলতে মোৰ ঘূৰাৰ ঘূৰাৰ বহুত ইচ্ছা
হয়
আৰু মই ফুৰি ভাল পাওঁ মানে কি এনেই ফুৰি নহয় আচলতে মই এ ধৰক এ মই পাহাৰ বস্তুটো বহুত ভাল পাওঁ পাহাৰ তাৰপিছত নদী আহ পথাৰ মই এনেকুৱা জাগা য'ত মানে কি নেচুৰেল নেচুৰেল বস্তু যিটো আমাৰ পৰিৱেশ যিটো আমাৰ এহ সেউজীয়া পৰিৱেশ বুলি ক'ব পাৰি আৰ তেনেকুৱা জাগাত মোৰ বহুত ভাল লাগে আৰু মানে ইচ্ছুক হয় মই যাবৰ কাৰণে এইটো মানে এটা অকলশৰীয়া নিৰৱতা মানে শান্তি পায় শান্তি আৰ পাই তেনেকুৱা যত তেনেকুৱা মই তেনেকুৱা জাগাত যাব বিচাৰো আৰু হয়তো মই এবাৰ দুবাৰ বা অলপ গৈছিলোও সেইটো বেলেগ কথা কিন্তু মই ফিউচাৰত মোৰ ভৱিষ্যতে আৰু যাব ইচ্ছা মানে
আপুনি আপুনি ক'বনে বাৰু ক'ত ক'ত গৈছিলে হয়
মই মই আচলতে গৈছিলো আম এবাৰ গৈছিলো মই যোৱা বছৰ আহ শ্বিলং গৈছিলো মেঘালয় গৈছিলো
অ শ্বিলং শ্বিলং হয়
সিটো তেনেকুৱা‌ জাগা শ্বিলংটো পাহাৰীয়া জাগা আমাৰতো নৰ্থ ইষ্ট আমাৰ উত্তৰ প্ৰদেশ পূৰ্বাঞ্চলটো কি পাহাৰীয়া জাগাই ন ত আমাৰ গুৱাহাটীত হয়তো পাহাৰ ইমান নাই তথাপিও কিন্তু বহুত আছে আমাৰ আমাৰ আমাক লাগে কাৰণ আমি ইয়াতে থাকো অ তথাপিও বহুত আছে কিন্তু আমাৰ যিটো গুৱাহাটীখন এইটো সমতল ঠাই আমাৰ গুৱাহাটীক‌ বাদেই বাকী যিবোৰ ঠাই আছে বেছিভাগে পাহাৰীয়া ঠাই আমাৰ যদি নাগালেণ্ড যোৱা হয়, বা মেঘালয় যোৱা হয়। অৰুণাচল প্ৰদেশ, ডিমা হাছাও তেনেকুৱা জেগাকৈ পাহাৰীয়া জেগা।
উম।
তো তেনেকুৱা জেগাতো মেঘালয়ো তেনেকা জেগা পৰে মেঘালয়তো আমি য'ত গৈছিলোঁ সেইটোটো পুৰা পাহাৰৰ ওপৰত। মেঘটো তলত থাকে মেঘ মেঘ আমাক মানে কি আমাৰ আমি মেঘালয়ত থাকা যেন লাগে। ত' তেনেকুৱা সেইকাৰণে বহুত ভাল লাগে পৰিৱেশটো।
আকাশৰ ওপৰত থকা যেন লাগে অ', ময়ো মাজতেই গৈছিলোঁ, উম। কেইদিনমান আগত মইও গৈছিলোঁ ডিমা হাছাও গৈছিলোঁ, তাতে উম, টুমজাং পীক বুলি যে।
টুমজাং, অ', হয়, হয়, হয়, টুমজাং।
উম, তুমজাং পীকত গৈছিলোঁ তাতো বহুত ভাল লাগিছে। আমি তাতে বহুত ফূৰ্তি কৰিছোঁ, পাহাৰখন উঠিছোঁ কিমান কষ্ট হৈছে বাৰু, তথাপিও মানে ভাল ভালো লাগিছে বহুত।
নাই কি কষ্ট, এটা বস্তু কষ্ট কৰিলে হে ভাল ফল পোৱা যায় ন'? তেনেকুৱা কথা এতিয়া আপুনি কষ্ট কৰি পাহাৰ উঠি গৈছে, তেতিয়া সেই আপুনি সেই পাহাৰৰ যিটো অনুভৱটো আমাৰ পাহাৰৰ পৰা যিটো ছিনাৰীটো দেখা পায়, যিটো ভিউ দেখা পায়, তো তেতিয়া হে লাভ কৰি। যদি নুঠিলে হয়, কষ্ট নকৰিলে তো কি দেখা পালে হয়, তো সেইটোৱেই। বাকী তাৰে মানুহবোৰৰ ৰূপ কেনেকুৱা, মানুহবোৰে
অ', তাৰে তাৰে মানুহবোৰৰ কথা ক'ব গ'লে, মানে মানে বহুতেই জেগা চাইছোঁ আমাৰ অসমত। নৰ্থইষ্টৰ মানুহবোৰে মানে সেই এইবোৰ মা
হেল্ল' আপোনাৰ নেটটো স্ল' আহিছে অলপ।
কিবা মানে অলপ চিনি বুলি ভাব ভাৱে মানে চাইনৰ মানুহ সেইবুলিও এতিয়া চলিছে ন'?
হয়, হয়, আমাৰ যিটো নৰ্থইষ্টৰ মানুহবোৰ যিটো হয়, হয়, এতিয়া ঠিক আছে।
মানুহবোৰ মানে কৈছোঁ, মানে তাতে যে গৈছোঁ, মানে আমাৰ অসমৰ মানে বহুত মানুহে মানে নৰ্থইষ্টৰ মানে সেইবোৰ মানুহবোৰক, মানে অলপ যোন চাইনা মানুহ চাইনা মানুহ ধৰণ দেখে।
মানে অলপ ট্ৰাইবেল মানুহ যেন দেখে অ'।
অ', ট্ৰাইবেল হয়, সেইটোৱেই সেইবোৰ মানুহ মানে অলপ অলপ বেয়া চকুৰে চাই।
মানে ধৰক, অলপ কি চাইনিজ বুলি ভাবে ধৰক, বেলেগ দেশৰ বুলি ভাবে, তো তেনেকুৱা কে সেই আমাৰ যিটো হয়। ভাৰতৰ যিটো মেইনলেণ্ড হয়, ভাৰতৰ যিটো মেইন জেগা হয়, তাৰ তাতে গ'লে
অ', আমি তাতে গৈছোঁ, তাৰে মানুহবোৰ ইমানেই ভাল, মানে আমি মানে কিবা কিছুমান, মানে বহুত ভাল মানে মানুহবোৰে পুৰা এ', আমি যে ফুৰিব গৈছোঁ, সেইটো এনেকে লাগে যে
হয়। হেল্ল'! আপোনাৰ ভইচটো অহা নাই, ৰ'ব, নেটৱৰ্কটো চাগে আপোনাৰ বেয়া হৈ আছে। হেল্ল'!